হেল্ল, শুনিছনে?
অ, অ, শুনিছোঁ ক চোন।
কি কৰিছ?
আছোঁ আৰু এনেই, তই কি কৰি আছা?
ময়ো এনে আছোঁ। বাকী ভাত, অ, ভাল ভাল তোৰ ভাল।
অ, ভালেই আৰু।
বাকী ভাত পানী খালি।
ভাত নাই খোৱা, তই খালি নেকি?
নাই নাই খোৱাই অ, আমাৰ মাৰ হোৱাই নাই আজি ভাত।
অ,
বাকী এনে, কল কৰিছিলো কি বোলো কৰিছ কি খবৰ সুধো।
অ, অ, খবৰ পাতি আৰু আছে আৰু আলহী আহিব ৰহ আজি।
অ, ভালেই তেন্তে, তেন্তে আজি তই একে মাছে, মাংসই দগৰি খাবি।
অ, সেইবোৰেই আৰু ইমান বেছি মই নাখাওঁ বাৰু মই মাছ মাংস খাবলৈ মই বেয়াই পাওঁ। তথাপিও আকৌ আলহীৰ লগত অলপ হ'লেও খাব লাগিব আৰু।
অ, সেইটো হয় বাৰু দেচোন, আলহীৰ লগত খাবই লাগিব।
উম,
বাকী এনেই কল কৰিছিলো। কি? কৰিছ বুলি বাকী তোৰ এনে আমি যে আগতে যে স্কুলত পঢ়িছিলো।
অ',
সেইবোৰ তোৰ স্মৃতিবোৰ মনত আছেনে এতিয়াও?
অ', আছে। সেইবোৰেতো মানে, জীৱনৰ আটাইতকৈ ভাল লগা স্মৃতি হয় সেইবোৰ। মনত নাথাকিলে কেনেকৈ হ'ব আমি যি হাঁহি ধেমালিবোৰ কৰিছিলোঁ দুষ্টামিবোৰ কৰিছিলোঁ। যাৰ কাৰণে আমি পানিচমেন্টও পাইছিলো। সেইবোৰতো মনত থাকিব। থাকিবই চিৰ জীৱন মনত থাকিব।
সেইটোৱেই, মানে কি যে কম? ইমান বেছি মানে আমি যে আগতে যে, শ্ৰেণী কথাত বহি কিনে যে লাষ্ট বেঞ্চত যেতিয়া শিক্ষকে, বৰ্ডত লিখি থাকে। আমি যে খাইছিলো টিফিন ওলাই-ওলাই। সেইবোৰ কিমানেই বেছি ভাল লাগিছিল।
সেইটোৱেই। আমাক টিচাৰবোৰে শিকাই থাকে। আৰু আমি শিকিব শিকিব লাগে কিন্তু আমি মানে টিফিন খাই থাকোঁ।
অ', আৰু এটা তোৰ মনত আছে ন, আমি যে আম পাৰি যে খাইছিলো স্কুলৰৰে পৰা কোনেও গম নোপোৱাকে। ফুলৰে গছৰ পৰা।
অ, ক'বলে গ'লে সেইটো চুৰিয়ে আছিল বাৰু আমি চোৰেই কৰিছিলোঁ। ক'বলে গ'লে কিন্তু, মানে, সকলো কোনেও নাজানাই তেনেকুৱাও নহয়। আমাৰ স্কুলৰ কে কেইজনমান আমাৰ যে মানে বন্ধু টাইপ হৈ গৈছিল নহয় আমাৰ তাতে। কাম কৰা যে আমাৰ জেঠীমাসকল আছিল তেওঁলোকে কিন্তু আমাৰ লগত ছাদ দিছিলে কিন্তু।
উম, এইটো হয় কিন্তু দেই আমি একেলগে কাটি কিনে খাইছিলো আম। এ, আৰু এবাৰ যে আমি যে কাণত ধৰা খালো মনত আছেনে? এইটো যোন এই-এইটোতোৰ বায়লজি যে, আমাৰ যে কিবা যে লিখিব দিছিল মেমে যে দেৰিকে আহিব বুলি ভাবি কিনে। আমি যে দুদিন হৈ গল আমি নেলেখিলোয়ে। সেইকাৰণে যে পানীচমেন্ত যে কাণত ধৰি গোটেই স্কুলখন ঘুৰিব দিছিল। এতিয়াও মোৰ মনত পৰিলে, মোৰ মানে একেবাৰে লাজেই লাগি যায় দেই।
এইটো কথা মোৰ মনত আছেই কিন্তু তই কোৱাহে মনত আছে। এইটোত মোৰ ভাগ্য ভাল আছিল মই যে, পানিছমেণ্টটো না নাপালোঁ। মই সেইদিনা যোৱাই নাছিলোঁ স্কুলত।
অ' ৰে তই অহা নাছিলি। আমি খাইছিলো পানিচমেণ্টটো। তই, তই সেইদিনা দিনটোৰ কথা চাগে তোক কোৱাই নাই।
অ, মানে এইখিনি কৈছিলি তই পানিছমেণ্ট পোৱাটো।
উম, মানে মেমে আহি পালে ৰুমত। আহি পোৱাৰ পিছত মানে কোলে ক'লে কি এনেকে দে। দুটা মানে কৈছে কি আমি ঘৰত এৰি থৈ আহিছো বুলি কৈছে ঘৰত এৰি থৈ যেনে কল কৰো। কিন্তু আকৌ কি আকৌ কল কৰিব কোনো কৰাই নাই, আমি তাৰ পিছত গোটেইোপাই পানিচমেন্ট খালো। খোৱাৰ পিছত আৰু আমাৰ এজন ছাৰে আকৌ ভিডিঅ' কৰিছে তোৰ গম পাও নে এইটো কথা।
অ, নাই-নাই এইটো গম পোৱা নাছিলোঁ ৰে কচোন ক?
উম, ছাৰজনে ভিডিঅ' কৰি থৈ দিছে এতিয়া।
এতিয়াও চাগে আছে ফোনত-ফোনত। তো এই সকলো বস্তু থাকেই ছাৰেনো কিয় ডিলিট কৰিব, ৰাখিছে চাগে কেতিয়াবা জোকাবৰ বাবে।
সেইটোয়ে ৰাখিছে ছাৰে নাথা ন নাখাকে নাথাকে।
তাকেই স্কুলৰ কথা মনত পৰিলে মানে আকৌ উভতি যাবলৈ মন যায় আৰু।
উম, হয় দেই কিবা আমি খেল ধেমালি ইমান কি কৰিছিলো।
তাকেই এতিয়া আকৌ সেই খেল ধেমালি হাই ফূৰ্তিবোৰ নোহোৱাই হৈ গৈছে। সেই লগৰবোৰো নাই, এতিয়া লগ বন্ধুবোৰ মানে এই বৰ্গটো সলনি হৈ পৰিছে। আমি মানে ফোনত কথা পাতিলেও সেই হাঁহি ধেমালিবোৰ নাথাকে নহয়, স্মৃতিবোৰহে অকল থাকিব।
উম, ঠিকে কৈছ দেই মানে বেলেগে এটা অনুভৱ আছিল তেতিয়া, এতিয়া নাই। এতিয়া সেই বন্ধু বান্ধৱীৰ লগত সেই নাই। বাকী তই কচোন ক' কলেজত তোৰ বন্ধু বান্ধৱীৰ লগত কেনেকুৱা এতিয়া?
বন্ধু বান্ধৱীবোৰৰ লগত মোৰ ভালেই আৰু। কলেজত লগ পাইছিলোঁ প্ৰথম দিনা মানে যেতিয়া লগ পালোঁ সিদিনাৰ পৰাই মানে আ, বন্ধুত্বটো গঢ়ি উঠিছে, আ, এতিয়া মানে এনেকুৱা হৈছে তই গ'লে যাম আৰু তই নগ'লে নাযাওঁ তেনেকুৱা হৈছে আৰু, ফোন কৰোঁ আ, আহিছানে নাই বুলি কিন্তু কি জান' কলেজৰ বন্ধু মানে বন্ধুবোৰ ঠিকেই আছে কিন্তু স্কুলৰ যিটো এটা অনুভৱ আছিল সেইবোৰ এতিয়া কলেজতনো আৰু ক'ত পাম।
উম, সেইটো হয় কিন্তু দেই, মানে একদম ঠিক কথা কৈছা তুমি এইটো, মানে এতিয়া এতিয়া চা হা কলেজৰ বন্ধুবোৰ সেইটো নাপাই যিটো স্কুলৰ বন্ধুবোৰ আছে কাৰণ সৰুৰ পৰা পঢ়া যায়, তোৰ লগত মই সৰুৰপৰা পঢ়িছোঁ। এতিয়া কলেজৰটোতো সেইদিনা লগ পাইছোঁ কিন্তু কলেজৰ বন্ধুবোৰো বেয়া নহয় দে, ময়ো যেতিয়া প্ৰথম প্ৰথম কলেজ গৈছিলো, প্ৰথমতে মই বহি থকা বেঞ্চখনতে আহিল এজন। এজনী আহি কিনে মোৰ লগত বহিল আৰু ক'লে কি এনেকে কথা বতৰা আৰম্ভ কৰিলো, তেনে তেনেকে তেনেকে আমাৰ বন্ধুত্ব এতিয়া ভালে আৰু ক'ব গ'লে।
অ' সেইটো হয়, কলেজৰো বন্ধুত্ববোৰ পিছলৈ মনত কৰিম আমি যেতিয়া এতিয়া আ, স্কুলৰ বন্ধুত্ববোৰ মনত কৰি আছোঁ। তেনেকেই কলেজ যেতিয়া আমাৰ শেষ হ'ব আকৌ এইবোৰ মনত পৰিব, কলেজ কলেজীয়া লাইফ আমাৰ কেনে কুৱা আছিল, এইবোৰ জীৱন আকৌ ঘূৰাই পামনে তেনেকুৱা লাগিব আৰু এতিয়া আমাৰ স্কুললৈ মনত পৰে। পিছলৈ আৰু কলেজলৈ মনত পৰিব, তেনেকুৱাই আৰু।
উম, ঠিকেই কৈছ তই, আৰু যদি কবলৈ যাওঁ তোৰ কেনেকুৱা লাগিছে মানে কলেজৰ এইবোৰ আড্ডাৰ চাড্ডা, শিক্ষক চিক্ষক কেনেকুৱা লাগিছে তোৰ ভালনে? তাকে পঢ়াই নে?
শিক্ষকবোৰো বহুত ভাল, ভালদৰে শিকায় আৰু মানে বহুত ফ্ৰেণ্ডলি হয়, তেওঁলোকে মানে ইমান এনেকুৱা নহয় কি মই শি ক্ষক তহঁতে আ, ছাত্ৰ ছাত্ৰী মোৰ লগত মানে ইমান বেছি ফ্ৰিলী কথা নাপাতিবি বা তেনেকুৱা নহয়। একদম ষ্ট্ৰিক্ট নহয়, ভালদৰে শিকায়, ভালদৰে বুজায়। আক' কিবা যদি বুজি নাপাওঁ, তেওঁলোকক মানে তেওঁলোকৰ কেবিনত যাই আমি সুধিব পাৰোঁ, তেনেকুৱা আৰু ভাল বহুত ভাল মানে এটা আ সম্পৰ্ক গঢ়ি উঠিছে, আকৌ আমাৰ লগৰ কেই জনৰ লগত কেণ্টিনত মানে আড্ডাটো থাকিবই, সেই আড্ডাটো মানে মই কেতিয়াবা যোগদান দিওঁ নকৰা নহয়, কিন্তু মানে বেছিভাগ দেখিবলৈ পাওঁ আড্ডাবোৰ কেণ্টিনতে হয়। তহঁতৰো হয় নেকি?
উম, আ, মানে আমি কেতিয়াবা ফাকিও দিছোঁ হা, মানে চব ক্লাছ নিদি আৰু কেতিয়াবা, কেতিয়াবা ফাঁকি দিছোঁ। তেতিয়া মানে কি হয় আমি কেণ্টিনত যে আমি আড্ডা কৰি থাকোঁ, আড্ডা মাৰি থাকো আৰু আমি কেণ্টিনত এনেই মানে বহিবলৈ হ'লেও যাওঁ, কিবা নাখালা আৰু তইতো জানাই মই চাহ নেখাও। লগৰ কেইটাই খাই আৰু চা, মই আৰু নাখাওঁ চা কথাই পাতো। কিবা এটা ভাল লাগে কথা পাতি আৰু ফটো, চটো উঠাব পাৰি, স্মৃতিও বহুত আছে আমাৰ। কিন্তু এতিয়া স্কুলৰ কথা ক'লে আগতে স্কুলতো তোৰ ফোন নিব নোৱাৰি। সেইকাৰণে বহু এনেকুৱা মুহুৰ্ত আছে যিবোৰ আমি স্মৃতি হিচাপে ৰাখিব নোৱাৰিলো হয়, নে, নাই ক'?
হয় হয়, মানে স্কুলত এনেকুৱা বহুত অনুষ্ঠান হৈছিল, য'ত আমি কেমেৰাৰে মানে সেই মুহূৰ্তবোৰ আৱদ্ধ কৰিবই নোৱাৰিলোঁ আমি সেইবোৰ এতিয়া ভাবিবহে পাৰোঁ কেৱল চাব নোৱাৰোঁ, এতিয়া মানে কিছুমান বস্তু যদি আমি কেমেৰাত আৱদ্ধ কৰি ৰাখোঁ সেইবোৰ চাব চাই আকৌ, সেই দিনলৈ উভতি যাব পাৰোঁ। মানে, সেই মুহূৰ্তলৈ আমি উভতি যাব পাৰোঁ, কিন্তু এতিয়া মানে সেই ভাৱনাবোৰ আমাৰ মাইণ্ডত থাকে আমাৰ মূৰত থাকে, কিন্তু দেখিবলৈ নাপাওঁ আকৌ ফটোবোৰ।
উম, সেইটয়ে এতিয়া কলেজত আমি ক্লাছতো ফোনটো লৈ যাব পাৰো। তো আমি কেণ্টিনলৈ গ'লেও ফোনতটো লৈ যাব পাৰো, আমি চব বস্তু আমি তুলিব পাৰো, কিন্তু স্কুলত তেনেকুৱা নাছিল, তই একোৱে নোৱাৰ, নিবই নোৱাৰ, নিলে ৰাখি থৈ দিয়ে ফোনটো। তেনেকুৱা হৈ যায় হয়, নে, নাই ক, তই।
হয়, হয় আৰু মনত আছেনে, আমাৰ এজনৰ যে কিবা এটা খেলা বস্তু লৈ আনিছিলে আৰু সেই খেলা বস্তুটোতে মানে ছাৰ এজনে ৰাখি থৈছিলে।
উম, আছে মনত এবাৰ যে আমি নেলপলিচ লৈ গৈছিলো। চোৱাৰ পিছত যে ৰাখি থলে বদমাছ ল'ৰা কেইটাই কৈ দিছিল, ইমান খং উঠে ন, সেইটো কথা ভাবিলে মোৰ।
সিহতক এতিয়া মাতিবই ইচ্ছা নাযায়, সিহঁতে কিন্তু এতিয়া কয় কি আমি এনেকুৱা কৰিছিলো। বেছি কৰে অলপ।
অ', সঁচাকৈয় মানে জোকাব কিবা এটা সুযোগ লাগে তেওঁলোকক, মানে এনেকে জোকাব, আৰু কিয়নো কৈ দিব লাগিছিল সেইবোৰ লৈ গ'ল।
সেইটয়ে, কিবা মোৰ বহুত বেছি খং উঠিছিল সেইদিনা।
তাকেই, স্কুলৰ কিন্তু সেইবোৰেই মজা আছিল এতিয়া আকৌ সেইবোৰ ঘূৰাই না পাওঁ আৰু সোনকালেই ডাঙৰ হৈ গ'লো তেনেকুৱা লাগিছে।
সেইটোয়ে বহুত সোনকালে ডাঙৰ হলো, মানে সৰু থাকোঁতে ভাবিছো আমি কেতিয়া ডাঙৰ হম, ডাঙৰ হম এতিয়া এনেকুৱা লাগিছে যে আমি সৰু থাকোতে ভাল আছিলো।
তাকেই, এতিয়া এনেকুৱা লাগে সৰুকালত আমি সকলো যি হাঁহি ধেমালিবোৰ কৰিছিলো। সেইবোৰ এতিয়া কৰিব নোৱাৰোঁ কাৰণ এতিয়া মানে ডাঙৰ হৈছোঁ, সেই মৰ্যাদাটো ৰাখিব লাগিব এনেকুৱা আৰু। কিন্তু সৰুতে আমি যিবোৰ খেল, ধেমালি দুষ্টামি কৰিছিলোঁ সেইটোত ইমান গালিও পৰা নাছিল, এতিয়া যদি আমি সেই দুষ্টামি কৰিবলৈ যাওঁ, গালি কি মায়েৰে দি, দিব আমাক।
অ', সেইটোয়ে আৰু আগৰ মাৰবোৰত লাজ লগা নাছিল, কিন্তু এতিয়া যদি মাৰ পৰা মাৰ খাওক বা শিক্ষকৰ পৰা মাৰ খাওক কিমান লাজ লাগিব। নাখাও বাৰু এতিয়া ডাঙৰ হৈছো, কিন্তু যোনে খাই সিহঁতেতো বহুত লাজ পায়। সৰুতে সেই মাহটোৰ আমি লাজো পোৱা নাছিলো, ভালহে লাগিছিল, ফূ্তিহে পাইছিলো।
অ', তাকে আমি মানে সঁচাকৈ সৰুকালৰ দুষ্টামি হাঁহি ধেমালি এইবোৰ মনত পৰিলে মানে কিবা এটা নষ্টালজিক লাগে মানে।
উম ঠিকে কৈছ দেই, কিবা এটা ভালেই লাগি যায়, বাকী ভাত চাত কেতিয়া খাবি তই?
ভাত আৰু হ'লে খামেই আকৌ, আলহীও আহি পালে আৰু।
দে তেন্ত দে ঠিক আছে, তই আলহীৰ লগতে অলপ কথা বতৰা পাত পিছত কথা পাতিম ময়ও মান ঘৰত বৰ হৈ আছিলো, সেইকাৰণে ভাবিলো তোৰ লগতে অলপ কথা বতৰা পাতো। আৰু ইমান বৰষুণ কতো ওলাইও যাব পৰা নাই।
অ' তাকেইতো বাকী পিছত কথা পাতি আছোঁ দেই আকৌ।
উম ঠিক আছে তেন্তে।